ঠিকেই আছা
এ আছো ৰ বা এনে হয় তুমি
মই আছিলো এনেই
অ ভাত অ অ ভাত খালা
ভাত খোৱা নাই ৰ'বা মায়ে বনাই আছে
অ অ বাকী খবৰ মই খালো অলপ আগতে
উম
বাকী খবৰ পাতি কেনেকোৱা
খবৰ পাতি ভালে দিয়া তোমাৰ
উম ভাল ভাল।
উম উম।
উম উ
ত তোমাৰ আজিকালি মানে বহুত তোমাৰ এই বন্যপ্ৰাণী বিলাক নেদেখাই হৈছো
হয় দিয়া যিমানে দিনবোৰ যাই আছে সিমানে প্ৰায় নোহোৱাহে যায় আছে ন
উম উম হয়
উম
তোমাৰ, আজিকালি কিবা চাব লগা হলে আৰু মোবাইলতে চাব লাগে। ফট হে চাব পাৰে আৰু।
উম উম, তুমি এটা কথা লক্ষ্য কৰিছানে যে আমাৰ কিছুমান আমি যি সচৰাচৰত দেখি পাই থকাও কিছুমান জীৱ - জন্তু মানে মুহূৰ্ততে যি নোহোৱা হৈ যায় আছে তুমি সেইবিলাক কথা অনুভৱ কৰা নে নাই?
হয় হয়, তোমাৰ ধৰা এই নলগাহৰি বোৰ নোহোৱা হৈছে।
অ অ যথেষ্ট পৰিমাণে নলগাহৰি নোহোৱা হৈ গৈছে।
উম মানে বিলুপ্ত হৈ যায় আছে আৰু দিনক - দিনে।
বাক্সা জিলাৰ অন্তৰ্গত যে তোমাৰ মানৱ অভয়াৰণ্য
উম।
মানস অভয়াৰণ্যত নল গাহৰি যথেষ্ট পৰিমাণে আছিল এটা সময়ত।
হয় হয়।
কিন্তু কালক্ৰমত কি হ'ল লাহে লাহে নলগাহৰি এই স্থানীয় লোকৰ যিবিলাক চিকাৰী - চিকাৰী বিলাকে ধৰি লও
উম।
বন্দুক, বন্দুকৰ বন্দুক লৈ কিন্তে নল গাহৰি চিকাৰ কৰে, চিকাৰ কৰি মাৰি কিনে এনে খায়। তাৰপিছত কি হয় সি নলগাহৰিবিলাক প্ৰায় নোহোৱাই হৈ গৈছিলে, সিদিনা আজি তোমাৰ এমাহ এমাও হোৱা নাই চাগে।
উম, উম, হয়।
মানে বহুত পৰিমাণে নলগাহৰি তাত এৰি দিয়া হৈছে। মানাস ৰাষ্ট্ৰীয় উদ্যানত।
উম, উম। মানে বহুখিনিয়ে মানে দিনক দিনে তোমাৰ এই চৰাং চিকাৰীৰ কাৰণে আৰু দিনক দিনে নোহোৱা হৈ যায় আছে, তোমাৰ তাৰমানে
প্ৰাকৃতিক প্ৰাকৃতিক বিচ্যুতিৰ কাৰণে ধৰি লওক বহুত জীৱ-জন্তুৰ ধ্বংস হৈ যায় আছে দিয়াচোন।
হয়, হয় সেইটো হয়।
এনে ধৰি লোৱা তোমাৰ এই বানপানীৰ ক্ষেত্ৰতে ক'ব পাৰে।
উম, উম।
বানপানীত কিমান জীৱ-জন্তু মানে মৃত্যুমুখত পৰে।
হয়, হয়।
ধৰি লওক জী জীৱ-জন্তু সংৰক্ষিত স্থানসমূহত পানী সোমায়। তাৰপিছত কিবাকে বন জুই লাগি, হয়নে?
উম হয়, হয়। তোমাৰ আগতে, উম। উম উম আৰু তোমাৰ আগতে চিৰিয়াখানাত যোৱাতে বহুখিনি বস্তুয়ে আছিল তোমাৰ। কিন্তু এ এতিয়া বহুখিনি নোহোৱা হৈ যায় আছে।
উম, উম।
বহুতো মানে ধৰা এই প্ৰাকৃতিক মানে সেহৰ কাৰণেও তোমাৰ মৃত্যুমুখত পৰিছে আৰু।
হয়, হয়।
আৰু খাদ্যবিলাকৰ অভাৱতো তেনেকে কিবা এটা হৈছে আৰু। কিন্তু এতিয়া গ'লে তাৰমানে বহুখিন দিয়ে তোমাৰ প্ৰাণী নায়েই তাত।
তুমি তুমি এটা কথা লক্ষ্য কৰা নাই, চিৰিয়াখানা তোমাৰ মতে চিৰিয়াখানা ভালনে না এখন ৰাষ্ট্ৰীয় উদ্যান ভাল বা অভয়াৰণ্য
না
মানে মোৰ মতে তোমাৰ হেৰি এই ৰাষ্ট্ৰীয় উদ্যান ভাল, কাৰণ তাত বহুত ডাঙৰ এলেকা এটা
তাত মানে উ মুক্তভাৱে আৰু থাকিব পাৰে।
আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি চলব পাৰে আৰু ইজনে আনজনৰ ওপৰত নিৰ্ভৰ কৰি।
উম, উম।
জীৱটো জীৱেই জীৱক খাইয়ে জীয়াই থাকে। এনে নাই এতিয়া চিৰিয়াখানা হৈছে এটা তোমাৰ ক'ব গ'লে পিজিৰা।
উম।
যত বন্দী কৰি ৰখা হয় না? তাত যেতিয়া বন্দী কৰি ৰাখ খেবৰ সময়মতে সিহঁতক ধৰি ল সেই সহকৰ্মীবিলাকে ধৰি লওক খাদ্য নিদিয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য পাতিও বিঘ্নিত হৈ যায়। এইবিলাক এনেদৰে কিছুমান মৃত্যুৰমুখতো পৰে। সেইবাবে আমি কিছুমান দেখা নাপাওঁ আজি-কালি চিৰিয়াখানাটো প্ৰায়।
উম সেইটোৱে মানে বেলেগৰ মানে বেলেগ হুম
বিশেষকে ক'বলৈ গ'লে কি জানানে যে চৰকাৰখানেও হয়তো বা আমাৰ আগতে ইংৰাজবিলাখনেও আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে জড়িত যথেষ্টখিনি গুৰুত্ব দিছিল।
উম-উম।
আৰু তাৰে হয়তো কিছুমান আঁচনিৰ ক্ষেত্ৰত আজি বন্যপ্ৰাণী বা জীৱ জন্তু সমূহ সুৰক্ষিত ভাৱে আছে আৰু।
উম-উম।
উম যেনে ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয় নে নাই। তাৰপিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিহিং পাত ৰাষ্ট্ৰীয় উদ্যান এতিয়া নতুনকৈ আৰু হৈছে কোকৰাঝাৰৰ এখন শিখনা জৌলাও।
অ', অ।
ৰাইমনা।
ৰাইমনা।
সেই সকলোবিলাক ৰাষ্ট্ৰীয় উদ্যানতে মানে জীৱ জন্তুসমূহ সংৰক্ষিত হৈ আছে।
উম-উম হয় উম হয়। মানে তোমাৰ ৰাষ্ট্ৰীয় উদ্যান বিলাক মানে মুক্তভাৱে থাকিব পাৰে আৰু তাত ধৰা তোমাৰ এই প্ৰাকৃতিক মানে যেতিয়া ধৰা আমি মানুহ বিলাকে ধৰা তুমি যেতিয়া তাৰ মানে সেউজীয়া পৰিৱেশৰ মাজত থাকিব নোৱাৰো মুক্ত ভাৱে তেতিয়া মানে আমাৰ শৰীৰ টো মানে সুস্থ হৈ থাকে ঠিক তেনেকুৱাই তোমাৰ জীৱ জন্তু বিলাকো ধৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত একদম মুক্ত ভাৱে থাকিব পাৰে তেতিয়া মানে সুস্থ ভাৱেও থাকে আৰু খাদ্য ধৰা তাতে তোমাৰ কিবা হলেও খাব। আৰু যিটো আমাৰ অ', ধৰা চিৰিয়াখানাত আছে চিৰায়াখানাত তোমাৰ বান্ধি থৈ দিয়ে তোমাৰ প্ৰাকৃতিক মানে স্পৰ্শত যাব নিদিয়ে। বা নিকিবা তোমাৰ ধৰা মেচিনত উৎপন্ন কৰা খাদ্যসমূহ দিব। তাৰ ফলত মানে বহুত ক্ষতি হয় আৰু।
সিহঁতি হয়ে এই মানুহক আকৰ্ষণ কৰাৰ কাৰণে চিৰিয়াখানাখান ৰাখচি।
উম-উম, হয়-হয়।
কিন্তু যথেষ্ট পৰিমাণে মানুহ বা পৰ্যটক বিশেষকে জীৱ জন্তুসমূহক চাব লাগিলে অভয়াৰণ্য বা এখন ৰাষ্ট্ৰীয় উদ্যানতে যায়। আৰু কি জানোনে এই জীব জন্তুসমূহ আমি সংৰক্ষণ কৰি ৰখাৰ ফলত বহুত বহুত মানে কামত হয়চে আমাৰ দেশৰ অৰ্থনীতি মানে তোমাৰ উপক্রিত হৈছে অৰ্থনীতিৰ বিকাশ হৈছে। কাৰণ জীব জন্তু যেতিয়া বহুতো আপোৰুগীয়া জীব জীৱ জন্তু বা বিলুপ্তি বা জীৱ জন্তুসমূহ সংৰক্ষণ কৰি ৰাখা হব এনেও মানে বাহিৰা ধৰি লওক পৰ্যটক বা পৰ্যটক এজনে সেইবিলাকে চোৱাৰ মানে হেঁপাহ থাকে বহুত। ইমান দূৰ দূৰণিৰ পৰা লাখ-লাখ টকা খৰচ কৰে। এটা চৰাই চাবৰ কাৰণে। নাই এটা জন্তু এটা চাবৰ কাৰণে। মানে তালৈ আহে।
উম-উম-উম।
উম।
তোমাৰ আৰু ধৰা মানে এই আগতে তোমাৰ ডাইনেচৰ আছিল। সেইটো-সেইটো থাকিলে এতিয়া আমি এনেকে থাকিব নোৱাৰিলো হয়। চব ধ্বংস কৰি পেলালে হয় আৰু বহুখিনি মানে আগৰ তুলনাত মানে বৰ্তমান সময়ত তোমাৰ ধৰা টুৱেণ্টি পাৰ্চেন্ট মানে তোমাৰ আছে জীৱ জন্তু আগতেটো বহুত আছিল ধৰা জীৱ জন্তুৰ পৰা কীট পতংগৰ পৰা বহুখিনতি আছিল।
হয়।
আৰু তোমাৰ এইবিলাক মাছ বিলাকো আজিকালি দিনে দিন তোমাৰ বিলুপ্ত হৈ যায় আছে ৰ
হয় হয় সেয়ে এই আমাৰ এতিয়া তোমাৰ এই সেই কি বুলি কয় মানাস ৰাচ ৰাষ্টীয় উদ্যান বিলাকত এ বাগৰ সংখ্যা কমি গৈছে গম পাইছা নে নাই মানস ৰাষ্ট্ৰীয় উদ্যান হওক কাজিৰঙাছ উ উদ্যান হওক সেইবিলাকতো বাঘৰ সংখ্যা পুৰা কমি গৈছে
উম উম
কি কাৰণত কমিছে সেইটো নাজানো কিন্তু
আৰু তোমাৰ নাহৰ ফুটুকী বাঘ বহুত কমিছে সেইটো উম দেখাই নাপাও আজিকালি তোমাৰ নাহৰ ফুটুকী বাঘ
হয় মানে গণিব পাৰি আৰু অসমত বাঘ কিমান আছে
অ অ হেল্ল আৰু তোমাৰ মানে উম আৰু তোমাৰ মানে বাহিৰা দেশলৈ আৰু বহু বহু মানে ধৰা জীৱ জন্তু মানে বিক্ৰী কৰি দিছে চৰকাৰে
অহ চৰকাৰে বিক্ৰীও কৰি দিছে
উ কেইমাহ মান আগতে তোমাৰ অ হাতী অ ক'বাত ডুবাইত নে ক'বাত বিক্ৰী কৰি নিদি দিছিল ন
হয়
মানে আমাৰ যিগিলাখন আমাৰ অসমৰ বস্তু তাত অসমতে ৰাখিব লাগে কাৰণ আমাৰ বহুত গৌৰৱৰ কথা বেলেগ দেশত এনেকে নায়েই আমাৰ অসমত যিমান খিনি আছে
হয় হয় সেইবাবেতো কয় সোণৰ সোণৰ অসম বুলি
উম উম
উম অসম অসম সকলো ক্ষেত্ৰতে চহকী
হয় হয়
হয় তোমাৰ জীৱ জন্তু এতিয়া চাবা এতিয়া বৰ্তমান সময়ত বাৰিষা কালৰ সময় হয় না এতিয়াত তোমাৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয়।
উম
বৰষুণ হোৱাৰ ফলত কি হয় বানপানীৰ সৃষ্টি হয় নৈবিলাক নৈবিলাক বোৰ মানে ভাৰসাম্যতা নোহোৱা হৈ যায় বা নো ন নৈবিলাক ধৰি ল গভীৰতা বিলাক কমি যায় যাৰ ফলত পানী উফন্দি আহি স্থানীয় অঞ্চ ঞ্চলবিলাক চাৰিওফালে পানী সিচৰিত হৈ পৰে নে এ তাৰ বাবে ধৰি ল চৰকাৰেই হওক বা স্থানীয় ৰাইজকেন্দ্ৰিয়েই হওক সকলোৱে মিলি জুলি নদীৰ নদীৰ মাথউৰি বান্ধৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে উম সজাগ হব লাগেতো মানুহে জীৱ জন্তুৰ প্ৰতি
উম আৰু তোমাৰ মানে বন্যপ্ৰাণী সংৰক্ষনৰ কাৰণে মানে তোমাৰ ধৰা জনসাধাৰণ স মানে সজাগ হ'ব লাগিব আৰু।
সজাগ হব লাগিব।
জনসাধাৰণ কেন্দ্ৰীয়তো তোমাৰ ধৰা আচল তোমাৰ তেওঁলোকে যদি সজাগ নহয় এনেও দিনক দিনা বিলুপ্ত হৈ যায় থাকিব। যদি জনসাধাৰণ তেন্তে সজাগ থাকে তোমাৰ ধৰা জীৱ জন্তু ধৰা ক'বাত ৰাস্তা ঘাটতে তোমাৰ কিবা কাৰণত যদি ধৰা এক্সিডেন্ট হৈছে তাক ভালকৈ বৌ মেডিকেল অ তোমাৰ ধৰা চিকিৎসালয়লৈ নিব লাগিব। ভালকে তোমাৰ হেৰি কৰিব লাগিব আৰু।
ট্ৰিটমেণ্ট কৰিব লাগিব আৰু উম আৰু এতিয়া তোমাৰ বিশেষকে কি জানা না আগৰ সময়ত মানস ধৰা ধৰি লোৱা যিকোনোৱে হওক যিকোনো ৰাষ্ট্ৰীয় উদ্যান এখন লক আমাৰ ধৰি লও ওচৰ পাজৰৰ এলে এলেকাত যেতিয়া আছিল। বহুত মানুহে ৰা- কি চোৰাংচোৰা ভাৱে গছো কাটিছে। জীৱ জন্তু মানে সে কৰছে পিছত মানুহে যে সজাগ হল। ৰাইজৰ মানুহো সজাগ হ'ল। তাৰ পিছত সেই চোৰাংচোৱা চিকাৰী বিলাক আজিকালি নহয় প্ৰায়।
উ উম।
উম।
তোমা-
হেল্ল'
অহ
ঠিক আছে ভাল লাগিল বাৰু তোমাৰ লগত কথা পাতি।
অ অ মোৰো ভাল লাগিল বহুতো ত মানে তোমাৰ পৰা নজনা কথা শিকিলো আৰু। দিয়া দে উম ধন্যবাদ।